হেল্ল' শুনিছোঁ শুনিছোঁ।
অ কি কৰিছা?
এ অলপ আগতে ভাত খাই উঠিলো। তুমি?
ময়ো এই মাত্ৰ খালোঁ, খাই মেল এনেই বহি আছোঁ আৰু।
অ-অ-অ-অ ঠিকে আছে ভালে কৰিলা।
অ বাকী পঢ়া শুনা কৰিছানে?
কৰিছো কৰি কৰি আছিলো। তুমি?
মই অলপ কৰিলো বাৰু,
অ
অ
কোৱাচোন।
তুমি ফ্ৰী আছানে? মানে আমি অলপ মানে অলপ কলেজ লাইফৰ ওপৰত অলপ কথা পাতিম ভাবিছিলোঁ ত আমি কলেজত পঢ়ো হয় নে?
হয় হয়।
অ তেনেকৈ কলেজ লাইফ কলেজ লাইফ বুলি ক'লে কি আৰু মজাটোতো আছেই কিন্তু তাৰ মাজত হাৰ্টটো হয় বহুত হয়নে
কেনেকুৱা মানে এতিয়া ধৰা কেনেকুৱা মানে অনুভৱ কলেজ লাইফত?
এতিয়া চাবাহা যেতিয়া আমি আগতে স্কুল গৈছিলোঁ, তেতিয়া আমি স্কুলৰ গেটৰ স্কুলৰ ভিতৰত সোমোৱাৰ পৰা একদম চুটি হোৱালৈকে গেটৰ বাহিৰতটো ওলাবও নিদিয়ে হয়নে?
ঠিক তেনেকে আমি স্কুলৰ ভিতৰতে ক্লাছ থাকিলে ক্লাছ কৰোঁ ক্লাছ নাথাকিলে খেলোঁ আ খেলি মই এনেই ফিল্ডত খেলোঁ, তাৰপিছত ফ্ৰেণ্ডৰ লগত বহো টিফিন খাওঁ টিফিন টাইমত, ঠিক তেনেকে মানে তেনেকে আমাৰ কলেজ স্কুল লেইফ তো আমাৰ ক্লাছ টুৱেল্ভলৈকে সত থাকিলেই মোৰ, অ ক্লাছ টুৱেল্ভত টুৱেলভৰ পিছত আমি কলেজ পালোঁ, অ কলেজ আমি ইমান ইমান ফ্ৰীডমলি পঢ়িব পাৰো। স্বাধীন হিচাপে আমি পঢ়িব পাৰোঁ হয়নে?
উম।
এতিয়া আমি কলেজ গৈ পেলাই কেতিয়াবা মন গ'লে ক্লাছ কৰো, কেতিয়াবা মন নগলে ক্লাছ নকৰো, হয়নে? কেনেকে আচলতে এইটো কৰিব নালাগে টো আমি এতিয়া কলেজত পঢ়িবতো যাওঁ ন, আমিত আমি ঘূৰিব ফুৰিবতো নাযাওঁ। কিন্তু তাৰ মাজতে আমি আহ কি কৰো কেতিয়াবা ক্লাছ নকৰো, ক্লাছ বাং মাৰো আমি ফুৰিবলৈ যাওঁ বা কেণ্টিনত বহি থাকো, ফ্ৰেণ্ডৰ লগত বহি থাকো, কথা পাতি টি হয়নে ফোন চাই বহি থাকো কেতিয়াবা ওলাই যাওঁ। আচলতে সেইবোৰ কৰিব নালাগে কাৰণ যিয়ে হওক আৰু এতিয়া আমি এতিয়া আমি স্বাধীনতা পাইছোঁ বতত পালোঁ বুলিয়েই যে আমি ইমান হেৰি কৰিম সেইটো নহয় ন তে আমি কলেজত আমি পঢ়িবয়ে যাও ত সেইবোৰ নপঢ়ি পেলাই যদি আমি ঘুৰি ফুৰাম হ'ব হ'ব জানো একোতো লাভ নহয়, হয়নে?
নহয় নহয়।
সেই তেনেকেই আৰু এতিয়া পঢ়াটোতো পঢ়িবই লাগিব পঢ়িবই যাওঁ। আৰু কলেজ লাইফ বুলি কলে কি আৰু খুবেই ভাল লগা কাৰণ এতিয়া আমি ঘৰৰ পৰা ওলাই যাওঁ আমি এনেই আমি এতিয়া এনেও ঘৰত থাকি আমি বৰ হৈ যাওঁ নহয় জানো হ এনে এনেই এনেই ভাগৰ লগা যেন হৈ যায় কেতিয়াবা আমি ক্লাছ নাথাকিলেও কলেজলৈ যাওঁ। নহয়নে? এবাৰ এবাৰ ফুৰিবই পাৰিম ফ্ৰেণ্ডক লগ পাম ফ্ৰেণ্ডৰ লগত কথাই পাতিম বুলি সেইবোৰ কৰি ভাল লাগে। ভাল লাগে এনেই যাওঁ এনেই হ'লেও এনে হ'লেও যাই পেলাই বহি থাকোঁ ফ্ৰেণ্ডৰ লগত। কথা পাতো খেলো কেতিয়াবা এনেই ফোনত ফোন চাওঁ কেতিয়াবা ৰিল বনাওঁ। সেইবোৰে আৰে সেইবোৰ কৰি পেলাই আমি টাইমটো পাছ কৰি পেলাই গুচি আহোঁ।
কেতিয়াবা আকৌ ক্লাছো কৰিবলগীয়া হয় আৰু আমাক যেনেকৈ এতিয়া আগতে আমাৰ স্কুলত মানে স্কুলত যেতিয়া আমি পঢ়িছিলোঁ তেতিয়া আমাক মানে ক্লাছ নকৰিলে মক ম শিক্ষকে সোধে যে কিয় ক্লাছ কৰ মানে কিয় কিয় কিহৰ কাৰণে মানে স্কুলত অহা নাই স্কুল এদিন নগলেই সোধে আমাক। বা কিহৰ কাৰণে যোৱা নাই কিহৰ কাৰণে ইতে হয়নে? ঠিক তেনেকে এতিয়াতো আৰু আমাৰ সেইবোৰ নাই।
হেল্ল'
কহ
কীম বান্ধি দিছে যে আমি স্কুলক ক কুল কলেজ
হয়। হয়, শুনিছানে?
শুনিছানে?
আহ শুনিছো?
অ তেনেকেই আৰু এতিয়া কোৱাচোন তুমি আৰ তোমাৰ মানে কেনেকুৱা কেনকা
হঅ অ শুনিছানে? অ নে নে কলেজ লাইভ কলেজৰ দিন কলেজীয়া জীৱন মানে খুব মানে কি আৰু ভাল লগা আৰু এটা ভাল লগা সময় আৰু ভাল